তাতে কি কৰি আছা এ বহি আছো বাহিৰতে তোমালোকে
মই এয়া ভাত বনাই আছিলো বাহিৰলৈ ওলাই আহিছো ইমান গৰম উঠিছে ভিতৰত থাকিবই প নাই।
অ - অ।
তহতৰ ভাত বনাইছা না।
আমাৰ বনাই আছে পেহীয়ে।
অ, কিহে বনাইছে।
পেহীয়ে ভাত বনাইছে মাছ আছে দালি বনাইছে। আৰু জানো কি বনাই পেহা নাই অকণমান এই আলহী এজন আহিছিলে ওলাই গৈছে।
অ - অ হে ভাত হেৰিয় এইটো কি বুলি কয় মাছে কোমোৰাই।
আহ।
মাছে কোমোৰাই বিলাহীয়ে বনাইছো অ। সেয়াই আৰু বেলেগ একো বনোৱা নাই এই খৰিচা আছে, এ হেৰি- সিটোপ পৰা পুঠি মাছ পাইছিলো তাকে বনাই আছো।
অ অ।
ডাঙৰ মাছ পাম পাম বুলি সন সন্ধিয়ালৈকে বৰশী বলৈ দিলৈকে নাপা এটাও নাপালো।
অ ফিচাইত কি মাছ দি থোৱা
অ আছে।
অ এইবছৰ দিয়া এই যোৱা বছৰ দিয়া নে এই বছৰ
এইবছৰ দিছিলে এবছৰ দিছিলে পাঁচ কেজি মান দিছিলে নেকি।
অ ধৰি খায়ে
এ এ তটা এ তাকে নহয় আজি নাই আহা কালিহে এটা আহিছে। আগতে এদিন ভিনদেউ মই আহোতেনে চাৰিটা ধৰিলো দুটা মই আনিলো দুটা এতলত থৈ গলো। এতিয়া আকৌ হেৰি কৰি পেলাই বোলো কালি আজি বোল এটা আহকচোন কোমৰাহাতি বনামো নাহিলে ইমান দেৰি বৰশীটো পালোহেতটো পালো। এটাও মাছ নাহিলে।
অ পুঠি মাছ লাগিলে।
পুঠি মাছ আহিছে বিশ জনী মান।
অ বি বিশ জনী বনাবানে?
বনাইছো এ ডাঙৰ ডাঙৰ নহয় নহয় জনী মানে পাঁচজনী মানেহে ডাঙৰ বাকী খিনি চব সৰু সৰু। এই ফুল দৰিকনাটো যেনেকুৱা তেনেকুৱা ফুল চকৰি আৰু। অকনি অকনমাতি, দৰিকণা মাছতটো ডাঙৰ হলে যিমান টো হয় সিমানটো ডাঙৰ ডাঙৰ পুঠি চকৰি।
আহ ভাজি খাবলে ভাল হ'ব।
ভাল হ'ব অ সেই ছজনী এটা সেই আঞ্জা বনাইছো কোমাৰ লগত বাকী খিনি ভাজি থৈ দিছো।
অ অ অ ছোৱালীয়ে কি কৰিছে?
ছোৱালী জানো কি কৰি আছে।
অ মাই কি কৰি আছে?
মা হে ততলে গৈছেগে।
অ।
সেই তাত তাত লগাই থৈছে যে গামোচা এখন সেই পাত- বৈ আছে জানো কেইখন আছেে মই গম পোৱা নাই এইখনৰ খ তিনিখন নে চাৰিখন ওলাইছেহে। বিশখনন নে ত্ৰিশখনন লগাইছিলে নহয় আকৌ।
অ দুখন তিনিখন ওলাই আছে আকৌ মা
মাটি বা হ'ব এতিয়া এই তাতে সেই এইখন গামোচা তে মাজতো ফুল দিছে। আগকেইটটা ডাঙৰকে অকমান হেৰিক দিছে পাত বৈছে যে।
অ অ।
চাগে আক।
এখন নিজলে বৈছে নে লোক
এ লোকৰ মানে এই ওচৰৰ খুৰীহঁতৰ খুৰীয়ে ববলৈ দিছি ছিলে খুৰিলে তেনেকে ডাঙৰ ফুল কৰি পেলাই হৈ দিছে আৰু। আমাৰ এনেকে নবয় যেনিবা সৰু ফুল দি পেলাই এনেকে হেৰিকে বয় চিম্পুলকে বৈ থব। খুৰি ভাগ হেৰি খুৰি নোজানে অ লগাবলে দিছে।
অ অ।
এ লৰা লৰা দুটা আছে যে লৰা দুটাক লাগিয়ে থাকে অনবৰতে। ইফালে সিফালে যোৱা আৰু তাতে খোৱাও ইফালে সিফালে ঘূৰি ফুৰা।
আহ আহ।
নব লাগে।
ভালে জানে যেতিয়া ব'ব লাগে আৰু।
অ সেইটোৱে।
ত খোৱা কলৈ গল
খুৰা সেই আছে ভিতৰতে, মোবাইলটোকে চাই আছে সেই আমাৰ লৰা ভাত খাই আছে যে। তাৰ পাছতে বহি পেলাই মোবাইলটোকে চাই আছে।
অ, অ, লৰাই কি চাইছে কাৰ্টনহে
লৰাই মোবাইল চোৱা নাই, লৰাই ভাত খাইহে আছে।
অ, ভাত খাওঁ নে কি মোবাইল নাচায় নেকি?
মোবাইলটো সেই মই লৈ আছোঁ যে তোৰ লগত কথা পাতমগৈ বুলি ক'লোঁ যে, আগতে চাই ছিলে এতিয়া তেনেক মোবাইল-তোবাইল নাচায়, ইয়ালে আহিল খেলিবলৈ-মেলিবলৈ পাই যাও তাতে মই মোবাইল-চবাইল তেনেকে নিদিওয়ে।
আহ।
মোবাইল তেনেকে চাবলৈ নাপায় সি।
আমাৰ আকৌ এফালে ল'ৰা-ছোৱালী, আমাৰ আকৌ এফালে ল'ৰা-ছোৱালীয়ে ভাত খাও নে মোবাইল দিলেহে ভাত
আমাৰ মাজতে তেনেকুৱা হৈছিলে মই একদম পিটি পেলাই মই মোবাইলটো এনে নিদিও মোবাইলটো চাওঁ, যদি ভাত খাওঁতে মোবাইল চাওঁ কিবা এটা চাও চবে একেলগতে চাম। মোবাইল চাই-চাই কিয় ভাত খায়, মোবাইল চাই-চাই ভাত খোৱা উমান নাপাই গম নপা কিমান দিছে সেইটো গমেই নাপায় সি। অনবনে খায়ে থাকে, খায়ে থাকে, খায় থাকে, ত যিমান দিয়ক সিমানে খাই থাকিব। সেইকাৰণে মই তাক তেনেকে নিদিওয়ে। অ একো গম নাপ, পৃথিৱীৰ কথা কলো নহয় একো গম নেপায়। তাক ভাত লাগিলে তাক এপা, এপোৱা চাউলৰ ভাত বনাই দে তাক। এদাই কৰি দিব থাপিতো গম
অ, অ, আমাৰ ইহঁতৰ লৰাও আমাৰ নগ বহুতৰ লৰাইও খায় তেনেকে, বহুতখিনি ভাত
অ সেইটোৱে মোবাইল সেইকাৰনে ভাত খোৱা সময় মোবাইল হাতত দিবই নালাগে, সিহঁতক নিজে ভাত খাবলৈ দিব লাগে, কিহৰ মোবাইল চাবলৈ দিব লাগে, হাতত মোবাইলটো আঁতৰাই দিব লাগে, লাগে দি দিয়ক।
নে মানে যে আকৌ ভাত নোখোৱা হৈ গ
ত ভাত নাখালে নাখাব, কেইদিন নোখোৱাকে থাকিব, দুই চ আঁতৰাই দিব লাগে মোবাইল, মইতো ম নহব মোৰ লগত মোবাইলকে লিলা-খেলা। যদি চাবলগীয়া হয় নিজে গোটেই কেইটা চাম বেহা ব পোচ চাম বা কিবা চিয়েলখন লগাই লম, বা কিবা সাধু এটা লগাইলো গোটেই কেইটাই চালো, তাক চাবলৈ নিদিও মই। তেনেকেও কলে, সেই খোৱা শুৰি কিবা-কিবি সেইবিলাকহে চাই থাকিব, অদৰকাৰী এই হেৰি ৰিলচ বিলাক চাব সৌ-সৌ। মোবাইলটোত নেটটো এনেই খতম হৈ যায়।
এনেই-এনেই খতম হয়।
কোনেও একো এটা কিবা এটা কওঁ বুলিলে একো এটা কৰিব নাই, অকল সিয়ে মোবাইলটো চাইয়ে থাকিব, চাইয়ে থাকিব, চাইয়ে থাকিব।
আহ।
সেইটো কাৰণে তেনেকে মোবাইল চাবলৈ নিদিওয়ে।
হয়-হয়।
ভিনদেউ ঘৰতে আছে নে? মোৰ টিউচন বৰ্তমান তিনটা আছে।
অ, অ, গলি নেকি টিউচনলৈ?
নাই, কৰ ৰাতিপুৱা কৰিলে তাৰপিছত এতিয়া নাই কৰা এতিয়া নাই।
ঘৰত আহি কৰে নে, তোৰ নিজে কৰিবগে লাগে?
ঘৰত আহি কৰে।
অ, অ, আমাৰ ভণ্টি আকৌ ঘৰত আহি নকৰে সি। তাই গৈ কৰিবগে লাগে অকণমান আঁতৰত যায় সৰু-সৰু ল'ৰা-ছোৱালী টিউচন কৰি আছে।
অ, অ, কেইটা?
তাই দুটা কৰি আছে এতিয়া এৰিম বুলিহে কৈছে, অকণমান কষ্ট হৈ যায় এতিয়া এই মাহটো, অ ছ'ৰি ও তেনেকে শিকিবলে আহোঁ আৰু স্কুটি তেল পুই পুই কিমান যাব। পাব মাজ-মাহত কিবা এটা, যেনে তেনে চলিবলে হয়। সেটো কৱাতকে তা সলনি
সেটো চ, হেটো চলিবলে হেটো চলিবলে আকৌ, সেটো আকৌ মাহতোত তেহেতৰ ঘৰলে আপদান কৰোতে তেলত
তেলৰ খৰচটোৱে আদাই হৈ যায়গে অ'।
মান নিজলে একোৱে না
একোৱে নাথাকেগে। এশ টকা তেল ভৱালে যেনিবা পাঁচ দিন অহা যোৱা কইব পাইব। এ এশ পাঁচ দিনত, এ এমাহত কিমান দিন, এ ত্ৰিশ দিনত কিমান যাব?
অ' মই হেই আগ আগতে ঘত, ঘত গৈ কৈছিলোগে তাৰপা মই এতিয়া ক'লো মই, যদি মোৰ ঘৰলে আহে কৈ দিব পা এ ম ঘত আহি কইবহি নোৱাও।
অ' ময়ো তাকে কৈছো এনেকে ঘৰত গৈ গৈ কই পেলাই কিতো লাভ হ'ব ঘ, ইয়াত যদি আহি পেলাই কয় আহি তেতিয়াহ'লে তাই কিবা এটা লাভ হ'ব আই। ইনে ইমান দূৰ স্কুটি লৈ গৈ পেলাই
সদায় তেল জ-পুইবই। ইমানতো তেল পুৰেই। তাই তা সলনি ঘত আহি পেলাই কৰক। তেতিয়া তাই হেটো লাভ হ'ব।
কি ধক আ আজিকালি, আজিকালি লো ক ঘই ঘই গৈ টিউচন কৱা হেটো সও, সও ল'ৱা ছলী হেটো হেইয়ে নাই।
নাইকিয়াতো হেটো হেইয়ে নাইকিয়া। তথাপিতো এতিয়া মানে মাক বাপেক মুখলে চাই ছোৱালীজনী আহিব নোৱাই, ল'ৱাটো আহিব নোৱাই তেনেকুৱা বিলাই হেই কই পেলাই চাই পেলাই কৰিবি লগা
অ' পইচাও বেছি নিদিয়ে নহয়।
পইচা নিদিয়ে যেনে তেনে কিবা এটা চলিবলে আও। এদিনৰ হাজিৰাটো ধই লই এদিনৰ হা যিয়েতো আজিকালি মতা মানুহ এদিনা হাজিয়া যিমানটো সিমানটোহে পাই এতিয়া।
এ আজিকালি মতা মা-মতা মানুহ এদিন হাজিৰাটো বেছিয়ে হয়।
এইট ই চিমানতো মানে নহয়গে তাই, মই তাই হেইটোলৈ চাই পেলাই তাকে কৈছো মই আজি মা আগত কৈছো তাই হি নহয় ইমান খিনি নাপাইগে। কেলে ইমান আঁতৱত গৈ পেলাই এনেকে টিউচন কৰেগে। তাই স্কুটি তেল পুৰি মেলি যায়। বোলে এইফালে ক'বালে গৈ-যাওঁতে নে এনেকে সোমাই পেলাই কই থৈ যাব পাইছো হেটো বেলেগ কথা।
অ' ঘ ওচৰত হ'লে মানে খোজ কাঢ়ি গৈও কইব
অ' খোজকাঢ়ি মেলি গৈ পেলাই পতককে কই থৈ আহগগে। এতিয়া আঁতৰত দছ মিনিট মান লাগে।
অ' কি দৰকা ইমান আঁতৱত টিউচন কইবলে যাবলে।
কে হেই কেই পেলাইনো কিনোবো কই পেলাই পাতিছে টিউচন, অ' আচলতে এ সময়ত ওচৰত টিউচন পাবলৈ নাই। একেজা মাজতে ওচতে কৈছিলে। বত্তাহঁতৰ খুৰীয়ে তেনেকে ল ছালীকেইটা কইছিলে। তেতিয়া হেই পাইছিলে এতিয়া আকৌ এ ওচ ল ছালীবো কইলে, গম বন্ধ দিছেহে কেইদিনমান আকৌ গাও চাওঁ ফুই মেলা পিছতহে সেহেতে হেই কইব।
অ' আজিকালি গৰম বন্ধ দিলে পঢ়িব বলৈ মনে নকৰে। স্কুলত কিতাপ বন্ধ, বন্ধ মানে আও ঘৰতো বন্ধ।
কই নিবই লাগিব। নিনিবলৈ হ'লে মাষ্টৰে পিহি দিব। আজিকালি মাষ্টই গুৰুত্ব নিদিয়ে হেবিলাক। ল ছালীয়ে পঢ়িলে পঢ়িবি নপঢ়িলে
গৰম বান্ধ বোলে গাঁও ফুৰিছো বুলি ক'লে খেল খতম।
অ' সেটোৱে কথা।
কিবা এটা কই পেলাই কইব। হেগিনত লৱা-লইকে ল ছালী মাথা, মাক বাপেকৰ মথা খোবাই দিব। মোক আমুকটো কৰিবলে দে তাপি মোক তামকতো কইবলে‌ দে, মোক এটো কৰি দে, সেটো কৰি দে এক‌দম ৰক্ষা নাইকিয়া‌ কই দিব।
অ', কিন্তু আ-আগত আকৌ যে মই পঢ়ি মেলি আজই কই থওঁ হেত
নাই, নাই, নাই সেবিলাক গুৰুত্বই নাই।
উম।
উম।
কি হ'ব ল'ৰা-ছোৱালী বিলাকৰ, অ বোকা কাইলৈ নাই।
অ' নিজৰ ঘৰৰ দিছিলে নে, বেলেগত ৰুবলৈ গৈছিলি।
ঘৰ নহয় এই পেহা ভাগৰ ভায়েকহঁতৰ।
অ, '-অ', -অ', তহঁতৰ মাটি কিমাননো ৰুবলে।
এ আমাৰ মাটি অকমান দুবিঘা।
অ', -অ' আমাৰ সতি সমান নে তেতিয়া
আমাৰ একেদিনাই ৰুই হ'ব মাটি ন' দ
অ', -অ আমাৰ সেই তেনেকে নদোৱা নহয়, ডাঙৰ ডাঙৰকে এনেকে চদোৱা কৰি দিছে আৰু।
অ' অ' এই আমাৰ যেনিবা সেই তিনডৰা নে কেইডৰা ডাঙৰ-ডাঙৰ আছে। বাকী কেইডৰা যেনিবা অকমান সৰু-সৰু।
অ' আমাৰ-আমাৰ আকৌ চদোৱা কৰি থৈছে তেনেকেই পেলাই ৰো, আৰু আমাৰ সে একেদিনাখনে হ'ল একেদিননা সেইদিনাখনেই মানে তিনিটামান বজালে আজৰি হ'লো, এদিন আগেদিনাখন এদৰা দি ধৰিলে যে। মানুহ চাৰিটা ৰুইছো। তোৰ ৰচতে সেই একেদিনাখনে হৈছে বুলিয়ে ক'ব পাৰি আৰু।
অ' আমাৰ ইয়াত আকৌ কঠীয়া তুলি থব নোৱাৰি যে পানীয়ে ভস
অ' সেইটো বাৰু চবতে হয় আমাৰ ধ কিন্ত মেচিন টো থকাৰ কাৰণে সেইটো সুবিধা হৈছে আকৌ মেচিনে পানী দি পেলাই।
অ' আমাৰ আকৌ এতিয়া মেচিন-চেচিন নাই যে পানীতো, মানে এইফালে বোকা দি আছে। এইফালে ৰোৱনীয়ে ৰুই আছে, সেইফালে কঠিয়া তুলি পেলাই, এইফালে পাৰ কৰি দি আছে তেনেকুৱা।
অ' আমাৰ সেইটো নহয় আকৌ বাৰু সেই আমাৰ এনেকে আগদিনা খনে‌ হেৰি কঠীয়া তুলি থৈ দিছো, মই ভিন্দো একদম পুৰা এশ কিমান মুঠি তুলি থৈছিলো পাহৰি থাকিলো। হেই কিমানতো তুলি থৈ দিছো। তুলি থৈ পেলাই এইফাল বোকা দিছে, সেইফালে মাতিলত মই লৰালৈকে আকৌ আহি তুলি নিছোহি।
অহ।
কঠিয়া তুলিবলে এটাই ভাল একদম, ফৰাফৰ তুলি যাব লাগে হাত মাৰি পেলাই, লগে লগে মুঠি বান্ধি যাব পাৰি মানে মই মুঠি সিকেহে বান্ধো, আশীকে বান্ধিব নোৱাৰো যে।
অ' নহয় তেনেকুৱা কঠীয়া বহুত।
এ'বহুত তুলিব পাৰি, মই কলো নহয় বহুত তুলিব পাৰি।
সকলোৱে তুলিব পাৰি বোকা-বালি নহা কঠিয়াবোৰ?
অ', বহুত তুলিব পাৰি তেনেকুৱা কঠীয়া। মই তেনেকুৱা কঠিয়া‌ তুলি ভালেই পাওঁ, মই আমাৰ ইয়ালৈ আহিলে কঠিয়া তুলিবলৈ বেয়া পাওঁ, বহুত মাটি আহে যে।
মাটি আহে, যিখোপা‌ বোকা আহে।
নকবি আৰু ভাত পানী হৈছেগে নে, কি নে নাই হোৱা।
হৈছে-হৈছে খাামগে হ'ব দিয়া।
ময়ো খাওগে, মায়ে মোক মাতি আছে।
অ, '-অ' হ'ব। অ', -অ'।